মই আ। কি কিছুমান দিনৰ পৰা যিটো স্বাস্থ্য আমাৰ শাৰীৰিক স্বাস্থ্য, সেইটো কিনে বহুত ভাবি আছিলোঁ। কাৰণ আজিকালি যি বা ব্যস্ত জীৱনত, হয়' ব‍্যস্ত জীৱনত শাৰীৰিক শৰীৰ যিটো স্বাস্থ্য ভালকৈ ৰখাটো খুবেই দৰকাৰী হৈ পৰিছে, কিন্তু জিম যাম জিম যাব লাগিব বুলি বহুতে ভয় খায়। ফিটনেচ মানে কেৱল এ ছিকচ পেক নহয় ই হ'ল সুস্থ শৰীৰ, হয় কে নাই? কিন্তু, সকলোৱে ভাবে যে অকল জিম কৰিব লাগিব, ভাল বহুত বেছি ডায়েট মানিব লাগিব, ডায়েট মানি চলিব লাগিব খোৱা লোৱা। আৰু বহুত ধৰণৰ বস্তু শান্ত মান আৰু ৰোগমুক্ত জীৱনো হ'ব লাগিব, উম'। আপুনি ইমান ফিট কেনেকুৱা হয়। মই আপোনাক দেখিছোঁ। মই ৰাতিপুৱাটো উঠিবই নোৱাৰোঁ। গোটেই দিনটো ভাগৰ লাগে, তোমা আপুনি ইমান ফিট কেনেকুৱা, আপুনি কি কি জানে এই বিষয়ে?
বেছি নহয়, বেছি একো কৰিব নালাগে। কিছুমান বস্তু যদি আমি মানি চলোঁ। উম। ঠিক হয় এইটো মানে, ফিটনেচটো আপুনি মেইনটেইন কৰিব পাৰে, আৰু এনে ফিটনেচ মানে দামী জিম বা কঠিন ডায়েট নহয় অকল। তেনেকে সৰু সৰু অভ্যাসেৰে আৰম্ভ কৰা ভাল। অ' মই দিনে ত্ৰিশ মিনিট খোজকাঢ়ো আৰু ৰাতি আঠ ঘন্টা শু। এই দুটা কামে আধা সমস্যা সাৱধান কৰে সমাধান। কৰে, আৰু যেন। আৰু এনে, অ' তুমি তোমাৰ মতে কি হয় ফিটনেচ? আৰু মতা মানুহ ফিট হ'ব পাৰে নে এনে?
হয়, মতা মানুহটো নিশ্চয় ফিট হব লাগে। মোৰ মতে টো ক'ব গ'লে ফিটনেচ মানে হ'ল, এ তোমাৰ যিটো শৰীৰে দৈনন্দিন কামবোৰ সহজে কৰিব পাৰে। বেমাৰ নোহোৱাকৈ বেমাৰ নোহোৱাকৈ থা তাৰপিছত আৰু মনটো ভাল থকা, সেইবোৰে হ'ব পাৰে ফিটনেচ, কাৰণ গোটেই দিনটো যদি কাম কৰিব নোৱাৰোঁ। আমাৰ মনেৰে বা আমাৰ যিটো কাম আমাৰ দৰকাৰী হয়। সেই কামটো যদি কৰিব নোৱাৰোঁ। তেনে হ'লে ফিটনেছ বা ফিট বডি থকাটো কি লাভ একো লাভে নহ'ব আৰু মন অ', ভাল থাকিব লাগিব। ওজন কম বেছিৰ লগত ফিটনেছৰ এশ শতাংশ সম্পৰ্ক নাই। কাৰণ এজন মানুহে পাঁচ কিলোমিটাৰ দৌৰিব পাৰে এ, পাহাৰ বগাব পাৰে তেওঁ-তেওঁ ফিট, কিন্তু আনহাতে তেতিয়া ৰোগা মানুহ এজনৰ দুটা মহলা উঠোতে ফোপাই যায়। তেওঁ আনফিট হৈ গ'ল, তেওঁ আচলতে আনফিট। গতিকে যেনেকা বি এম আই নহয় ষ্টেমিনাৰ তাৰপিছত ফ্লেক্সিবিলিটি ক'ব গ'লে শক্তি তাৰপিছতে এইফালে লৰচৰ কৰিব পাৰ অতি সহজতে এই তিনিটা বহুতে দৰকাৰ চোৱাটো, আৰু তেতিয়াহে ফিট ফিটনেছ মানুহে ক'ব পাৰিব যে তেখেত বহুতেই বেছি ফিট। আৰু তেখেতৰ উম, গাটো বহুত ভাল আছে। তুমি যেনেকৈ কৈছা যে দিনত অ', অলপ এ আধা ঘণ্টা হলেও খোজ কাঢ়িব লাগিব। বা হয়তো এক ঘণ্টামান অলপ এক্সাৰচাইজ কৰিব লাগিব, তেতিয়াহে মানুহজন ফিট থাকিব গোটেই দিনটোৰ কাৰণে। আৰু টোপনিটো বহুতো দৰকাৰ, তুমি যেনেকৈ কৈছা তুমি যিমান টোপনি মৰা টোপনিত হলেহে, মানুহে আহ গোটেই দিনটো শক্তি অনুভৱ কৰিব। মই বাৰু সুধিব বিচাৰিছো যে তুমি এ কি ক'বা যে ঘৰতে ব্যায়াম কৰিব পাৰি নে গাটো ফিট ৰাখিবলৈ আৰু জিমলৈ যাব লাগিব নেকি?
নিশ্চয় ঘৰত ব্যয়াম কৰিব লাগে। আৰু জিম যোৱাটো ইমান দৰকাৰো নহয় বাৰু। ঘৰতে বিনা খৰচ ফিট হ'ব পাৰি। অ', যেনেকৈ তুমি কিছুমান বস্তু যদি ফল' কৰা, তেতিয়া ঘৰতে তুমি জিমতকে ভাল আহ ব্যয়াম কৰি ল'ব পাৰিবা। যেনেকৈ
হয়।
ফাষ্টত হ'ল তোমাৰ বিশ মিনিটে খৰকৈ খোজ কঢ়া বা ঠাইত জগিং কৰা। সেইটো কৰিলেও বহুত ভাল, তাৰ পিছত দহটা পূচ আপ পোন্ধৰটা স্কোৱাড ত্ৰিশ ছেকেণ্ড প্লেংক। এইকেইটা কৰিলে গোটেই শৰীৰৰ ব্যায়াম হৈ যায়। আৰু এইটো কাৰণে তোমাক জিম যাব দৰকাৰ নাই, এইকেইটা তুমি ঘৰতে কৰিব কৰিলে কৰিব পাৰা। তাৰপিছত তুমি কিছুমান আইডিয়া ল'ব পাৰা, যেনেকে ইউটিউব আছে আমাৰ। ত' ইউটিউবত যদি আমি বিগিনাৰ হোম ৱৰ্ক আওত লিখি আহ চাওঁ, তেতিয়াহ'লে বহুত কেইটা ভিডিঅ' মান পাই যাম। আমি যোনে ঘৰতে আমি আৰম্ভ কৰি আছো, যোনে ৱৰ্ক আউট কৰিব বিচাৰে ঘৰতে বিনামূল্যক কৰিব পাৰে, আৰু যেনেকে আৰু আছে তোমাৰ অ', নিয়মীয়া হোৱা। ঘৰত থাকিও যদি তুমি নিয়মীয়া হোৱা। আহ পাঁচ দিন কৰি পছিচ দিন বহি থাকিলেতো নহব, হয় নে নহয়?
নিশ্চয়।
নিয়মীয়া হোৱাটো বহুত দৰকাৰ। তুমি জিম যোৱা বা ঘৰতে কৰা সেইটো নকৰিলে জিম গলেও তোমাৰ নহব কিন্তু। এনে অ'
ইছ।
মই জানিব বিচ চাৰো যে ডায়েট মানে কি হয়? তুমি জানানে নে আৰু ভাত খোৱা বাদ দিব লাগে নে?
হয়। ডায়েট মানে হ'ল তোমাৰ ক'ব গলে, না খোৱা নহয়। ঠিককৈ খোৱা ক'ব গ'লে। অকল যে নোখোৱাকে থাকিলেহে তোমাৰ ডায়েট হ'ব, সেইটো বুলি নহয়। আমি যিটো খাইছো, সেইটো ঠিককৈ খাব লাগিব, আৰু নিয়ম হিচাপে খাব লাগিব। ভাত আমাৰ শক্তিৰ উৎস। কিন্তু, বাদ দিব নালাগে। ক'ব গ'লে, আমি প্ৰথমতে যিটো ক'ব যাওঁ যেনেকে, প্লেটৰ আধা ভাগ আমাৰ শাক-পাচলি বা সেউজীয়া আ বস্তু থাকিব লাগিব, তেতিয়াহে আমি ক'ব পাৰোঁ যে আমি সুস্থ কিবা খাদ্য খাইছো। আৰু আমাৰ গাটোত তেতিয়া শক্তি পাব, আৰু দ্বিতীয়তে যদি কব যাওঁ যে এমুঠি প্ৰ'টিন যেনেকৈ দাইল, মাছ বা কনী, চিকেন বা পনীৰ ক'ব পাৰা, সেই সকলো ধৰণৰ প্ৰ'টিন বা বস্তুবোৰ বা খাদ্যবোৰ আমি খাব লাগিব। আৰু এ, ক'ব পাৰি যে এমুঠি ভাত বা ৰুটিটো, আমি নিশ্চয় দাইলৰ লগত থাকিব লাগে। আৰু এ, চতুৰ্থতে, যদি মই কওঁ যেনেকৈ চেনি তেল বা ভজা বস্তু বা কোল্ড ড্ৰিংকচ বোৰ একদমেই কমাব লাগে। সেইবোৰ খাব নালাগে। যদি সেইবোৰ খোৱা হয় তেতিয়া আমাৰ বডিয়ে একদম বহুতে এ, অংগবোৰ বহুতে বেয়া হৈ যাব। দিনক দিনে প্ৰথম, প্ৰথম লাগে যে আমি গাত এনাৰ্জি পাইছোঁ বা আমাৰ বহুত ভাল লাগিছে, মনটো ভাল লাগিছে। কিন্তু, সেইটো যেতিয়া আমি দিনক দিনে হ নিয়ম হিচাপে আমি খাই থাকিম সপ্তাহত সদায়, সদায় খাম বা হয়তো আমি সপ্তাহত চাৰি, পাঁচ বাৰকে খাম বা দিনত দুবাৰ, তিনিবাৰকে খাম তেতিয়া আমাৰ লাহে লাহে দি গাটো আৰু বেয়া হ'ব, তেতিয়া আমি যিমানে শাক-পাচলি খাওঁ বা ভাল বস্তু খাওঁ বা প্ৰ'টিন খাওঁ, আমাৰ একোৱে গাত নালাগিব। সেইকাৰণে এ, ভাল বস্তুটো খোৱাতটো বা কল্ড ড্ৰিংক, ড্ৰীংকচ এইবোৰ একদমেই খুৱাব নালাগে, এইবোৰ কমাব লাগে। আৰু দিনত কমচে কমেও কমে দুৰৰ পৰা তিনি লিটাৰ মান পানী খাবই লাগে। তেতিয়া হা মানে এ, বডিত অলপমান পানী থাকিব, আৰু আমি হাইড্ৰেট হৈ থাকিম। আৰু ৰাতি আঠ বজাৰ পাছত গধুৰ খোৱা আ, টো বাদ দিব লাগে। কাৰণ আঠ বজাৰ পাছত বেছিকৈ খাব নালাগে, কমকৈ খাব লাগে। এইটো আমাৰ গাটো পাতল কৰি ৰাখে, আৰু আমাৰ হজম হওঁতেও সুবিধা হয়। এইখিনি মানিলে কমচে কম তুমি ক'ব পাৰা যে, আশী শতাংশ মান কাম হৈয়ে যাব। কাৰণ এনে কৈ আমাৰ অ, গাতটোও ফিট হৈ থাকিব। আমি খোৱা সুস্বাস্থ্য হ'ব পাৰিম, আৰু আমাৰ ডায়টটো কব গ'লে ইয়াৰে পৰা আমাৰ মিলি যাব। বাৰু তুমি এ, ক'ব পাৰিবা নেকি যে কিমান সময় মানুহৰ লাগে? আৰু কি কম শুলে কি হ'ব নেকি? মানে টোপনি কি অ, আমাৰ পৰা ন' ঘন্টা, দশ ঘ ঘণ্টাই লাগিব নেকি? নে আমি কমকে শুব লাগে? ছয় ঘণ্টা, পাঁচ ঘণ্টা শুলেও হ'ব নেকি? কি ক'বা?
আচ্ছা। এইটো ক'ব গলে এনেই আ, যেনেকুৱা আমাৰ বিজ্ঞানত দিয়া আছে। যে ডাঙৰ মানুহৰ ন'তকে, আঠ ঘন্টা মান টোপনি লাগে। আৰু ল'ৰা-ছোৱালীৰ ন'তকে, দশ ঘন্টা মান টোপনি লাগে। যোনটো বহুত দৰকাৰ। হ'ল মানুহে এই গেটা আ বিজ্ঞানত পঢ়ে কিন্তু, উম, মানি নচলে আৰু যদি কম শুলে, কম শুলে কি হয়? তিনটা বস্তু বেয়া হ'ব পাৰে। ফাৰ্ষ্টটে তোমাৰ যেনেকা ওজন বাঢ়ে। কাৰণ শৰীৰ ভোগ বঢ়াব হৰ চৰি ভোক বঢ়োৱা হৰমন এৰি দিয়ে, যেতিয়া তুমি কম শুৱা। আৰু ছেকেণ্ড হ'ব পাৰে তোমাৰ খং। ডিপ্ৰেচন বাঢ়ে, মনোযোগ কমে। তো যে তোমাৰ আ, যোনটো ৰেষ্ট টাইমিং আছিলে, সেইটো পুৰন হোৱা নাই। আৰু তুমি যিয়ে কি কম কম টোপনি দিছা। আৰু সেইটো কাৰণে তোমাক খং বাঢ়িব পাৰে, ডিপ্ৰেচনো বাঢ়িব পাৰে, আৰু মনোযোগটো কমে। মানে ফকাচিংটো কমি যায়। তাৰপিছত তিনি নম্বৰ হব পাৰে জিম কৰিলেও আহ মাখল নাবাঢ়ে। কাৰণ মাখল টোপনিতকেই ডাঙৰ বস্ত, টোপনিতে ডাঙৰ হয়। আৰু গতিকে ৰাতি এঘাৰ বজাৰ আগতে, শুই, ছটা বজাত উঠা অভ্যাস কৰাটো বহুত ভাল। আৰু শোৱাৰ এক ঘণ্টা আগতে মোবাইল বা যিকোনো আহ স্ক্ৰিন, ইলেক্ট্ৰনিক আমাক চাব নালাগে। সেইটো সেইটো দেখিলে আমাৰ চকু আৰু আমাৰ ব্ৰেইনৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। যোনটো কি আমাৰ সুস্থৰ কাৰণে ভাল নহয়। এনে তুমি মোক কব পাৰিবা নেকি যে ওজন কমাবলৈ আটাইতকৈ সহজ উপায় কি হয়?
ওজন কমাবলৈ আতাইতকৈ সহজ উপায়? এইটো সহজটো কোৱা নাই, কিন্তু বহুত ধৰণৰ তথাপি উপায় আছে। যেনেকৈ এ কোনো মেজিক উপায়তো একো নাই। কিন্তু তিনিটা সূত্ৰ আমি সকলোৱে মানি চলাব পাৰো। তেতিয়াহে আমাৰ সকলোৰে ওজন কমিব পাৰে। যেনেকৈয়ে আমি কেলৰি কমাব পাৰো। যিমান খাইছো তাত কৈ তিনিশৰ পৰা পাঁচশ কেলাৰী বেছি অ' খৰচ কৰিব লাগে। যেনেকে খোজকাঢ়ি বা চিৰি বগাই। মানে আমি যদি বেছিকৈ কেলেৰী খোৱা গৈছে, তেনেহ'লে তাতকো বেছি আমি কষ্ট কৰিব লাগিব। নিজৰ ঘাৰ, গাৰ কষ্ট কৰি কেনে আমি ঘাম বোৰ, নমাব লাগিব তেতিয়াও ধৰিল খোজকাঢ়িলো আমি বেছিক বা চিৰি বগোৱালো বা অলপ দৌৰি দিলো, তেতিয়া আমাৰ কেলৰিটো কমিব। আৰু কেলেৰি কমিলে তেতিয়া আমি, সহজ উপায় হিচাপে ওজনটো কমাব পাৰিম। আৰু দ্বিতীয়তে ক'ব পাৰি যে পটিনটো ধৰ লাগিব। যেনেকৈ কণী দাইল, তাৰ পিছত চয়া খালে পেট ভৰি থাকে, কিন্তু মাচুল নকমে। ক'ব গ'লে এইবোৰ যেতিয়া আমি প্ৰটিন খাওঁ তেতিয়া আমাৰ পেটটো ভৰে, কিন্তু এনেকুৱা নহয় আমাৰ গাত ফেট হৈ আছে বা গাত চৰ্বিতো আমাৰ বাঢ়ি আছে, সেনেকৈ আমি ফিট হব পাৰিম। তেতিয়াতো ক'ব পাৰি যে চেনী আৰু ময়দা, ত' খোৱা বস্তুটো কমাব লাগিব। খোৱা বস্তু চেনি আৰু মইদা যিমানে পাৰো আমি কমকে ব্যৱহাৰ মিঠাই, বিস্কুত, তাৰপিছত এইফালে কল্ড্ৰিংক বা পিজ্জা। এইবিলাক বাহিৰা বস্তু। তাৰপিছত ঘৰতে ইমান বেছি চাহ খোৱা, মিঠা চাহ খোৱা, তাৰপিছত মিঠাই খোৱা। এইবোৰ সকলো কমাব লাগিব। এইবোৰ কমালে তেতিয়াহে আমাৰ গাটো আৰু বেছি সুস্থ থাকিব। ইয়াৰ সলনি আমি ক'ব পাৰো যে ফল বা দাম তাৰ পিছত ঘৰৰ উম লাৰু খোৱা, ঘৰৰ লাৰু যিবিলাক ঘৰত বনোৱা হয়, কম মিঠা দি কেনে। তাৰপিছত এইফালে ফল খাব লাগে বেছিকে, বাদাম বেছিকে খাব লাগে, তেতিয়া আমাৰ স্বাস্থ্যটো সুস্থ থাকে। আৰু ধৈৰ্য ধৰিব লাগিব, যেনেকৈ মাহতে, কমেও কমে দুইৰ পৰা তিনি কেজি মান এ কেজি কমাটো সুস্থ আৰু পোন্ধৰ দিনত দহ কেজি কোমোৰা ডায়েট এ কিডনী নষ্ট কৰে। যদি পোন্ধৰ-পোন্ধৰ দিনত যদি আমি বেছিকৈও কৰিব যাওঁ যদি অধিক বেছি কষ্ট কৰোঁ তেনেহ'লে আমাৰ এইটো কিডনী বা বেলেগ আমাৰ গাটোৱ নষ্ট কৰিব পাৰে আৰু ইয়াৰ লগতে আমি ক'ব পাৰোঁ যে যেতিয়া আমি ফিটনেচ বেছি ভালকৈ মানি চলিম। আৰু বেছি আমি চাম যে আমি কি-কি খাই আছোঁ কি নাই খোৱা নিয়মীয়া হৈছে কিন্তু চলি থাকিম। তেতিয়াহে আমাৰ গাটো ফিট হ'ব বা তেতিয়াহে আমি শাৰীৰিকভাৱে সুস্থ কৰিম। আমি গোটেই দিনটো শক্তি দি কিনে কাম কৰিব পাৰিম। আমাৰ মনোযোগটো সুস্থ সবল থাকিব। আমি এটা কামত বেছিকৈ ধ্যান দিব পাৰিম। সেই কামটো ভালদৰে কৰি কেনে আমি সেইটো সুখী হম আৰু বেলেগকো ভাল সময় দিব পাৰিম। বেলেগৰ লগত কথা পাতিব পাৰিম, হাঁহি কেনে ভাল লাগিব আমাৰ, সকলো ধৰণৰ কাম। সেইকাৰণে ব্যায়াম কৰাটো বহুতে দৰকাৰ ঘৰত আৰু। আহ খাদ্য প্ৰতিওটো মানি চলাটো বহুতে দৰকাৰ। এইবোৰে হ'ল আমাৰ ভাল আ সা স্বাস্থ্যৰ কাৰণে নাইবা স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে নিয়ম কিছুমান। তোমাৰ লগত এই বিষয়ে আলোচনা কৰি কিনে বহুতে ভাল লাগিলে।
মোৰো বহুত ভাল লাগিলে।
হয়, ধন্যবাদ।